হেল্ল' উম।
শুনিছা
অহ' বৰটা, শুনিছোঁ। তই হাতত ধূলি।
গা ধুই আহিছোঁ।
অ' মই এয়াৰ পিছফালে আছোঁ কিবা কাম বন কৰি আছো এ ভেল এই ভেন্দে চেন্দি লাগিছে ন নাই চাব আহিছো।
কি
শুনা পাই আছ ন নাই শুনা পাইছ নে নাই বোলো শুনা পাইছ
পাইছো পাইছো অ পাইছো কি কৰিছা বোলো
অ' অ' মই আ ভেন্দী ভেন্দী
অ ভেন্দি লাগিছে
উম।
কিমান?
লাগিব আ দুটা এটা এতিয়া কেইটামান ছিগিছো আৰু ভাজুংগ বোলো ভাত বনাওতে। ভাত বনাব যাওঁ ভাত বনাব অ
আৰু।
সকলোৱে আছা।
তুমি বোলো অকলে আ সাগৰে
অঁ মামাহঁতৰ ঘৰত যোৱা নাই
তই গা
নাই যোৱা। মামাহঁতৰ এ অলপ আগতে আহিছিলো হে কাকা অসুখ হৈ আছে যাব লাগিব এইকেইদিনতে কাকাও অসুখ হৈ আছে উঠি ফুৰিব নোৱাৰে কেইদিনমান আগতে গৈ আহিলো তাত মেলা হৈ গ'ল।
মেলা বোলো হোৱা নাই মেলা
তাত হৈ গ'ল মেলা হ'ল গ'ল মেলাতে গ'ল
মই যাম দুদিনমান ছুটী পালে অঁ মই বোলো ঘৰলৈ যাম দুদিনমান ছুটী পালে
অঁ
গৰম বন্ধৰ মাহ গোটেই মাহটো পাম যে তেতিয়া যাম
অঁ তেতিয়া আহিবি অঁ
গৰম বন্ধতে যাম বোলো দুদিনমান সেই ক'বাত দূৰত ফুৰিব যাম দিয়া এইবাৰ বাহঁতে কৈছে ক'বাত যাম বুলি ফুৰিব দূৰত জেগা চাই আহি ন
অঁ যাওঁ নে সেই হে যাওঁনে কদামা সিহঁতৰ লগত আলোচনা কৰি পেলাই তাৰপিছত টিকেট চিকেট কৰি ট্ৰেইনত হয় অ ক'ত যাব বা
এই নহয় বনাৰস গ'লে আকৌ এতিয়া পানী হব নহয় জুলাইত।
অ অ।
সেইকাৰণে এটা জেগাত যাব পাৰিম গৰমত ঠাণ্ডা জেগা। ন
উম
গৰম দিনত বোলো ঠাণ্ডা জেগাত যোৱাটোৱে ভাল ঠাণ্ডা এনেকে দাৰ্জি দাৰ্জিলিং
অ ঠাণ্ডা উ
হয় তেনেকে কৰবাত যাব পাৰিম গৰমত গৰম জেগা যোৱাতকে ঠাণ্ডা জেগা যোৱাই ভাল
অঁ তালৈকে অঁ তেনেকে ভাত বনোৱা নাই, নাই বনাম- নবনাওঁ এতিয়া।
অঁ এ ভাড়াঘৰৰ আইতাজনী গল নে আছে? ভাড়া ঘৰৰ আইতাজনী গল নে!
আছে, আছে, আছে- জানে অঁ অলপ দিন থাকিব নেকি!
ভাল খবৰ?
উম। সিহঁতে বহি পথাৰত পাতি থাকে আমাৰ লগত
অঁ
তাৰ পিছত মই সেই দিবা আগবেলা বা চাফা কৰি আছো। হেল্লো আইতাজনিয়ে। বহি বহি চাই আছে।
অ', হ'।
ওচৰৰ এটা বহি লৈছে আওঁ
অ'। কিনো কৰি থাকে আইতা আও অকলে অকলে থাকে আও সেইটোকাৰণে তোমাৰ লগতে কথা পাতি থাকে আও
উম, এতিয়া বোৱাৰীয়েকহঁত হেৰিত গ'ল, উম, বোৱাৰীয়েকহঁত হেৰিত গ'ল, এতিয়া ভাত বনাব ধুনীয়াকে ভাত পানী বনাই কৰি আইতাজনীয়ে আকৌ তেতিয়া হেৰিয়ে খাব আহে খুৰাহঁতে, দুপৰীয়া। খুৱাহঁতে খাব আহে যে।
আইতাই বনাই থৈ দিব পাৰে আৰু ভাত।
উম উম বনাই পাৰে?
পাৰে।
ভাত বনাই, সেইদিনাখন মোক মাতি মাতি লৈ গৈছে, চাহ খুৱাইছে। চাহ খাবলৈ তিনিবাৰ মান মাতিলে। তাৰপিছত আও আও, মই কাম কৰি আছ ছিলো, পিছত গ'লো আও, চাহ, বিচ স্কুট, পিঠা সেয়া দিছে।
অ'।
তামোল দিছে কাটি।
অস'। বায়ে ঊলৰ কাম বিলাক কৰি আছ হয়নে?
অ', কৰি আছে, বেচি আছে।
স্মা পাইছেনে নাই?
পাইছে। এইবাৰ ইয়াতে বহুত কেইটা নিছে নহয়, অ', নেমু লাগিছে। ছে কেইটামান।
নেমু বোলো লাগিছে নে নাই।
নেমু লাগিছে কেইটামান এই চোৰে লৈ লৈ যায়।
আহিব লাগিব
চোৰে লৈ লৈ যায় আটাইবোৰ হেৰি দি দি মেৰীয়া কৰি বান্ধি কৰি থৈ দিছো। বাটত আহা
অ লেচু লাগিছিলে যে শেষ হ'ল নে আ আছে
লেচু শেষ
লেচু বোলো লাগিছিলে যে শেষ হল নে আছে। অ নেকি অ এ মোকো আহিলে কেইটামান দিব কবাচোন যদি মোকো আহে
অ কেইটামান দি পঠিয়াব লাগিব। এ কেইটামানহে আছে
শাক চবজি কেইটামানে নেমু কেইটামানে লেচু কেইটামানে দি পঠাবা। বুজিলা। তিয়ঁহজোপা লাগিছে লাগিছেনে নাই তিয়ঁহ এজোপা লগাইছিলা যে?
তেওঁহ নাই দুটা এটা লাগে পোকে খায় আৰু পোকে খাই
পোক মৰা ঔষধ এটা মাৰি দিব লাগিছিলে
উম
তেতিয়া লাগিলে হয় ধুনীয়াকে ন
সিঙক কৈছিলো আনিবলৈ নাই অনা
অ
পোক মৰা ঔষধ
আজি বতৰটো কেনেকুৱা তাত
বৰষুণ নাই
অ গৰম নে
গৰম ঠাণ্ডা বতাহো মাৰি আছে গৰম ঠাণ্ডা হৈ আছে
অ তুমি যে মাহীহঁতৰ ঘৰত যাম বুলি কৈছিলা নোযো যোৱা
মাহীহঁতৰ ঘৰত যাবা লাগিব। অ', ছোৱালী পেহীয়ে মাটিয়ে আ পে তাক যে ক মোক নহয় ছোৱালী মাহীয়ে জীয়েকৰ অসুখ, হাত খনত কিবা ওলাইছে, তেমূলা এটা
অ'।
সেইটো ডক্টৰক দেখুৱাব, তাই কৈছে। দেখাব যাম, নমলো যাম ৰ এদি এদিন খবৰ ল'বলৈ যাব লাগিব।
অ, খবৰ লৈ আহিবা ন, কোম আহিলে নহ'লে কোমৰ লগত তে, যা, যাবা।
নহ'লে মই গ'লে মোৰ লগতে যাবা, তেতিয়া স্কুল বন্ধ থাকিব নহয়, তেতিয়া যাব পাৰিম।
উম, উম। এনে আকৌ তালৈ অকলে যাব নোৱাৰি নহয়, গাড়ী দুখ
অ', গাড়ী দুখন চেঞ্জ কৰিব লাগে যে, সেইটো কাৰণে তাত অ অকলে যাব নোৱাৰিবা। এ, মই এইবাৰ কোম গ'লে যাবা দিয়া, নহ'লে বাৰ লগত তে গ'লে যাব পাৰিবা, ন'?
আহ।
উম, ভাত কিহেদি বনাবা এতিয়া?
ভাত কিবা দালি
উম।
দালি বনাম আও ভাতকেৰেলা, আলু ভাজি ইম আও।
আজি কি নিৰামিষ খাবা নেকি?
উম।
বিয়াজ
আজি নিৰামিষ, আজি বৃহস্পতিবাৰ নিৰামিষ
অ'। বৃহস্পতিবাৰে প্ৰত্যেক বৃহস্পতিবাৰে
নিৰামিষ খোৱা নাই নেকি!
কেতিয়াবা খাওঁ। কেতিয়াবা নাখাওঁ, কেতিয়াবা খাম। কেতিয়াবা নাখাওঁ।
আজি মাছ- চাছ নাই চাগৰা ন
মাছ তাছ
সেইকাৰণে আমি-
উম।
সৰুুপ এটা খাই চাই ভাল লাগে।
অ' কচু পেটা নাই এইকেইদিন খোৱা আজি বাইৰ কৈছিলে ছিগিবলৈ আজি কাম নিনিলে বা ছিগিবলৈ- এ লাগিছে কেইটামান-
অহ'
তই ইয়াত কাৰ কাৰণে খোৱা নাই।
নৰধয় নহয় বৰষুণ দিলেওঁ। বৰষুণ দিলেওঁ নধয় নহয়। খাই ভাল লাগে হয়। শুনিছা। আহ
হা
কচু এটা বোলোঁ খাই ভালে লাগে গে
অহ' ভাল লাগে নেমু টেঙা দি পেলাই।
অ' দিয়া, হ'ব দিয়া ন।